কোৱা অ কোৱা
অ শুনি পাইছা
অ পাইছোঁ দিয়া কোৱা
অ অ অ কি কৰি আছ
এনেই আছো ৰ'বা তুমি কি কৰি আছা
নাই মই এনেই বহি আছো এনেকা ঘৰ ঘৰটো মুচ আছিলো না ভাগৰ লাগিছিল জয়নে আৰামবোৰ কৰি আছিলো আৰু তুমি ভাত চাত খালা নেকি
ভাত খোৱা নাই ৰবা তুমি খালা
নাই খোৱা নাই, এনেই আৰাম কন কৰি আছিলো আমি এনি অ খাম আৰু অলপ পিছত অ আজি ক'ত ঘূৰিব যাব নেকি
আজি ঘুৰিবলৈ যাও বুলিয়ে ভাবিছো
কত যাব
এনেই ধৰিলোৱা এনেই খেলা চেলা অলপ খেলো মানে এতিয়াতো এতিয়া গধূলি হল গধূলি হবৰ হ'লেই আৰ একো বিশেষকে যোৱা নহয় দূৰ দূৰণিৰ জাগালৈ যোৱা নহয় এতিয়া ঘৰতে অলপ কাষৰে ফিল্ডত অলপ খেল খেলিম বুলি ভাবিছো
উম ভালে তোমাৰ মানে মই সেনেকা ভাবিছোলো বাহিৰত ফুৰিম যাম মানে আৰু মই ভাবি আছিলো তোমাৰ হবিচ খন কি আছে তোমাৰ হবিজ থাকে না মানে এই যে যে গান গাওঁ
অ হয় হয় বুজি পাইছো হবি হবি মই মই হবি হবি হা মোৰ হবি হৈছে মই মোক ইণ্ডিয়ান আৰ্মিত যাবলৈ ইচ্ছা আছে কাৰণ মই সেইটো সৰুৰ পৰা এটা সপোন আছিল মোৰ মানে সেইটো যাবলৈ ইচ্ছা আছে ধৰি লোৱা তাৰে কাৰণে কষ্টও কৰি আছো বিভিন্ন ধৰণৰ দাউৰি আছো খেল খেলি আছো বিভিন্ন ধৰণৰ কষ্ট কৰি আছো সেইটো হবিতো মই হবি তুমি ঠিকেই সুধিছা হবিৰ কাৰণে মানুহে যে তোমাৰ কোৱা কোৱা কোৱা
মানে তুমি ডাঙৰ - দা সপোন আছে মানে ডাঙৰ হৈ পেলাই ইণ্ডিয়ান আৰ্মিত যোৱা
হয় হয়
অ অ কোৱা কোৱা
এ মোৰ যাবৰ সপোন আছে কাৰণ সেইটোৰ কাৰণে তুমি কষ্ট কৰিব লাগে কষ্ট কৰিলেহে তুমি ফলটো পাবা এনেকুৱা তুমি কষ্ট নকৰাকে তুমি যদি যাব খোজা যাব এনেই খুজিলে তুমি ফৌজত যাব নোৱাৰা নহয় সেনেকুৱা মোৰ যাবৰ ইচ্ছা আছে সপোনো আছে সপোনটো পূৰণ কৰিব হয় কোৱা
সপোন কৰিব লাগে আৰু মানে তোমাৰ এনেকুৱা নহয় মানে তুমি সপোনতো এৰি দিব লাগে মানে সপোনতো কৰিব লাগে মানে চেষ্টা কৰিব লাগে মানে এতিয়া মানে তুমি যে ভা শুনে কোনে ভাবি লয় এ মই নৰো যে লেকিন সপোন থাকেন লেকিন সপোন টি শিকিব নেলাগে চেষ্টা কৰিব লাগে কি জানে কোন হব পাৰে তোমাৰ
হয় হয়
তুমি ঠিকে কৈছা কাৰণ সপোন সপোন মানুহৰ চবৰে থাকিব লাগে কাৰণ সপোন দেখিলেই নহ'ব সপোন পূৰণ কৰিবলে চেষ্টাও কৰিব লাগিব এনে সপোনটো দেখিছো সপোনটো হব এদিন কৰিম এদিন সেনেকুৱা নহয় সপোনটো যদি সৰুৰ পৰা আমি যদি দেখি কিনে সুপোনটো সৰুৰ পৰা চে ষ্টা কৰিবলৈ চেষ্টা কৰো তেতিয়া আমাৰ ভৱিষ্যতত আছে মানে সেনেকুৱা তুমি যি সপোনতো দেখি কিনে সপোন দেখিছো বা আছে কথা সপোনটো একদিন পূৰণ কৰিম সেইটো নহয় সপোনটো যেতিয়া আমি দেখি কিনে যদি চেষ্টা নকৰো এইটো হবলৈ চেষ্টা নকৰিলে সপোন দেখাৰ কোনো লাভেই নাই মোৰ মতে হলে তুমি কি কোৱা
সয়টো মানে চবৰ জীৱনত এটা এটা সপোন থাকিব লাগে আৰু মই ভাবো যেনেকা তোমাৰ সপোন থাকিলে কি হয় যে মানে মানুহ সৰেতো থাকে তাৰ মানে এইটো সপোন কৰিবৰ কাৰণ মই কিবা নহয় কিবা কৰিম মানে সপোন নাথাকিলে মানুহৰ জীৱনত কেতিয়াবা এনে বহি থাকা খা থাকা এনেকা হৈ যাব মনে দিন বোৰ উঠিব খাব আম আহ উঠিব খাব গোটেই খাব এনেকা হৈ যাব কিবা সপোন থাকিলে মানুহেতো হুপন কৰিব প পুৰা কৰিব কাৰণে চব বস্তৰে কৰিব পাৰে যেনেকা যেনেকা কাৰবাৰ হসপোণ থাকে যেনেকা মই আৰ্মি বনিম নহয় কাবাৰ থাকিব যেনেকা মই এ ডক্টৰ ক্টৰ বনিম, ইঞ্জিনিয়াৰ বনিম মানে তোমাৰ সপোন থাক কিন্তু তুমি সোপোন কৰিব কাৰণে দিন ৰাতি পৰিব কিবা কৰিব কিবা নে কিবা কৰিব না তোমাৰ মানে সপোণ থাকিলে মানুহৰ কি হৈ গল জীৱনৰ এটা কিবা হৈ গল জীৱনত একটা এহ কাম পাই গ'ল আৰু জীৱন মানে তোৰ জীৱন যিটো ইটো নকৰিলে মই অ অ একো নকৰিম অনেকে কৈ পেলাই কাম পাই যাম আৰু মানে এইটো আৰু কোনটো মানে তোমাৰ কিবা এটা এ জীৱন চৰাৰ কিবা মাধ্যম বিচাৰে যাৰ
হয় হয় হয় তুমি ঠিকে কৈছা সপোন মানুহৰ থাকিব লাগে কাৰণ সপোন নহলে তেওঁলোকৰ একোৱেই নাই বুলি ক'ব পাৰি কাৰণ তেওঁলোকে সপোন দেখিলে ধৰি ল বিভিন্ন সপোন দেখিব পাৰে ধৰি লওক সপোন মানে তাৰোলগৰ সপোন ধৰি লওক কোনবাই ড ক্তৰ, কোনবাই ইঞ্জিনিয়াৰ হব, কাৰোবাই প্ৰফেচাৰ হব, কাৰোবাই লেকচাৰাৰ হ'ব কাবাই কিবা হ'ব, কাবাই পুলিচ হব, কাবাই আৰ্মি হব আৰু চব সপোন থাকি দেখি থাকিব লাগে কাবাই বিজনেছমেন তেনেকুৱা কষ্ট কৰিলেহে সপোন পূৰণ হব দিয়া কষ্ট নকৰিলে সপোন পূৰণ নহয় কেতিয়াও সেইটোৱে কব হয় না নহয় তুমি কোৱাচোন তোমাৰ সপোন কি পিছে
অ নাই মই মানে সপোণটো মানে অ এনে বহুত আছে সপোণ খন কিবা কি বনা বস্তু তাৰমানে অলপমান চাইবাৰ চিকিউৰিটিৰ সপোন আছিল চাইবাৰ চিকিউৰিটি সময় গৈ পেলাই তাতে পঢা শুন কৰি আছোঁ ইয়াৰ পিছত অলপ আ অৰ দুই বছৰ মান পঢ়ি পেলাই ইয়াৰ পিছ চাইবাৰ চিকিউৰিট লাইনত যাম ভাবি আছো আৰু মানে এনেকৈ চাইবাৰ চিকিউৰিটি কৰিব কাৰনে অলপ কম্পিউটাৰ লাইনত অলপমান চিম ইণ্টাৰেষ্ট আছে যাম ভাবিছো মানে অ ৰাচত তোমাৰ মই যেনে কৈছিলো সুপোন মানে সপোনটো চবৰে থাকিব লাগে লেকিন সপোণ লগত মানে এনেকা কি কৰে এনেকা থকি কে কেতিয়াবা শু কোন কোন মানে পুৰা হ'ব নোৱাৰে মানে হব হব লাগে চব লকে এনেকগাত থাকে মানে হব নোৱাৰে কিবা নহয় কিবা কাদন কাৰে সেইকাৰণে মানে মানুহ সুকো লগত এটা না এটা বস্তু লৈ পেলাই চলিব লাগে মানুহ কিয় কলে তুমি এটা কাম কৰি লৈ পেলাই চ্ৰী বানৰ জীৱনবোৰ সেইতে তুমি হব নহব এনেক এনেকুৱা হৈ যায়। লাষ্টত তুমি এটা কামটো লৈ পেলাই, নহ'লে। তোমাৰ জীৱনটো পূৰা গৰ তুমি যেনেকা ভাবিলা তোমাৰ! ইউ পি এছি দি আছে, তুমি পোন্ধৰ বছৰ পূৰা ইউ পি এছ দিলে, পাছত তুমি ওলোৱা নাই। তোমাৰ উমাৰ চুৰো, উমাৰো তোমাৰ, বয়সো তাত গুচি গ'ল, তুমি এতিয়া বয়স, মানে, তোমাৰ হৈ গ'ল চল্লিশ মান, এতিয়া ক'ত কম পাব এতিয়া তুমি, কম কাম নাপাবা তুমি। তোমাৰ মানে বয়স খুল গ'ল, এক্সাম দি দিয়ে, এইকিটা মানে তুমি, দুইটা কাম লৈ পেলাই চলিব লাগে পোৱা নাই যে তোমাৰ। সপোনো ল'ব লাগে, আচলতে, বেলেগ কাম লৈ পেলাই চলোঁ। কি মানে কিবা, নহ'লে। কিন্তু, এনেকাতো নহয়, চবৰ সপোন পূৰা হয়, কিবা না কিবা কাৰণ থাকে, কাৰোবাৰ-কাৰোবাৰ সপোন পূৰা নহয়। কিবা এটা থাকে ন' কাৰণবোৰ, মানে এইটো কাৰণ সপোন পূৰা নহ'লে। তুমি কি কৰিবা তুমি, দেখা? অ'! আৰু নিজৰ বয়স যাৱ দিব, এনেকটো নহয় নাম। একেইটা মানে, কিবা না কিবা লৈ পেলাই, চলিব লাগে আৰু। তোৰ নিজৰ সপোন লগতে এক্সাত, মানে একে লগে-লগে। এতিয়া যদি, কি হয়, তেতিয়াহ'লে মানে তোমাৰ, সপোন পূণৰ হ'লে, তুমি বেলেগ কামটো কৰিব পাৰে আৰু তুমি। এনেকা মই ভাবো আৰু! তুমি কি ভাবা?
হয়, তুমি ঠিকে কৈছা! সপোনটো মানুহৰ থাকিব লাগে। কাৰণ সপোনটো, তুমি যোনটো সপোন দেখিছা, এতিয়া। তুমি কম্পিউটাৰ লাইনত যোৱা, তুমি যেতিয়া, কম্পিতাৰ লাইনত যাবা! তোমাৰ সপোনটো পূৰণ হ'লে, তোমাৰ মা-দেউতাও ভাল পাব, তোমাৰ। তোমাৰ, ঘৰৰ মানুহো ভাল পাব। তোমাৰ বা, ককা-আইতা যদি, যোন বা ভন্টি আছে যদি, তেওঁলোকেও ভাল পাব। কাৰণ, তোমাৰ সপোনটো তুমি সপোনটো দেখিছা! তুমি সপোনটো কষ্ট কৰিলেহে, পূৰণ কৰিব পাৰিবা। এ, তুমি কষ্ট কৰি আছা! কষ্ট কৰি থাকিলে, সপোনটো পূৰণ হ'ব তোমাৰ, এদিন হ'ব নিশ্চয়।
উম, এইটো মানে, হয়! আৰু তোমাৰ যেনেকা, এটা ইণ্ডিয়ন আৰ্মি চাৰ, আছিল তোমাৰ। মানে তুমি, আঁ এতিয়া, আঁ এতিয়া তোমাৰ, বয়সটো কিমান হয়? মই মানে, তোমাৰ বয়স, বয়সৰ হিচাপে মানে, তুমি যে ইণ্ডিয়ান আৰ্মিত যাব খুজিছা। তুমি মানে, কি কি কৰি আছা ইণ্ডিয়ান আৰ্মিত যাব কাৰণে মানে, এক্সাৰচাইজ-চেক্সেৰচাইজ কিবা কৰি আছা নেকি?
হয়, হয়! এতিয়া মই, মই গৈছিলোঁ দুদিনমান। এতিয়া যোৱা নাই, বৰ্তমানে বৰষুণ দি আছে না, সেইকাৰণে যোৱা হোৱা নাই। এনে ইণ্ডিয়ান আৰ্মিত যাবলৈ গ'লে হ'লে, তুমি মই প্ৰথমতে মই, কাৰ্টে লৈছিলোঁ মই, কাৰ্টে। তাৰপিছত, কাৰ্টে ল'লেও তোমাৰ, এতিয়া মোৰ বন্ধ হৈ আছে মানে। চোৱালী দুটামান অহা নাই, সেইকাৰণে বন্ধ আছে। কাৰণ, আৰু তুমি দৌৰিব লাগিব, ব্যায়াম কৰিব লাগিব, বিভিন্ন ধৰণৰ খেলোঁ, খেলিব লাগিব। তোমাৰ তাৰেপিছত, তোমাৰ কিছুমান চাৰ্টিফিকেট থাকিলে, তোমাৰ আৰু ভাল! সেনেকুৱা টাইপৰ। ধৰি লোৱা, তুমি খেল, বিভিন্ন ধৰণৰ খেল খেলিব লাগিব, ধৰিব লাগিব। তাৰেপিছত, তোমাৰ ব্যায়াম-চ্যায়াম কৰিব লাগিব। দৌৰিব লাগিব, এশ মিটাৰ। তাৰেপিছত, তোমাৰ দৌৰিব লাগিব, বহুত দৌৰিব, কষ্ট কৰিব লাগিব। কষ্ট কৰিলে তুমি, ফলটো পাবা! ইণ্ডিয়ান আৰ্মিত যাব পাৰিবা তুমি। এনেই তুমি কষ্ট নকৰিলে, আৰু পঢ়িব লাগিব, তুমি, তাৰে মাজতে পঢ়িব লাগিব, নপঢ়াকে তুমিতো যাব নোৱাৰা? পৰীক্ষা হ'ব, ফিজিকেল হ'ব, কিবা কাৰণে বহুত হ'ব, ৰিটেণ হ'ব, এনেকুৱা।
উম, উম, ঠিক আছে, ঠিক আছে। কিন্তু মানে, মানুহবোৰ জীৱন মানে, কি হৈ গ'ল মানে আজিকালি! চবে নিজৰ চবৰ জীৱন বৰ্তমানে ইমান জলদি- জলদি যায়, আছে! তুমি চোৱা! একদম বছৰৰ, আ আধা বছৰ গুচি গ'ল, গমেই পোৱা নাই, ইমান লগে-লগে যাই আছে। মানে টাইম খনৰ এটা কিবা নহম মানে আগতে গম পাইছিল মানে অ দিয়া দিনবোৰ যাই আছে আস্তে আস্তে যাই আছে তামানে কেতিয়া দিনবোৰ গমে নাপাওঁ যে মানে আজিকালি এনেকে হৈ গ'ল আৰু
অ হয় তুমি ঠিকে কৈছা
এ এইখিনি সময় ভাবো আৰু মানে তো তোমাৰ দিনবোৰ ইমান জল্দি জল্দি যায় আছে তুমিও অলপমান মানে কি হয় যে মানে দিনবোৰতো অলপমান তা ভালকে পেকটিচ কৰিব লাগে মানে তোমাৰ সপোন অলপ পূৰা কৰিব আছে সপোন পূৰা কৰিব লাগে নহলে কিবা অ মানে অ অলপ কাম বোৰো একেলগে কৰিব লাগে তেতিয়া মানে তোমাৰ দিন ব্যতিত নাযায় আৰু মানে কি কৰে দিনবোৰ আজিকালি ইমান লগে লগে শেষ হৈ আছে ইমান জল্দি জল্দি শেষ হৈ আছে তুমি মানে এনে তাৰ ব্যতি কৰিলে তোমাৰ দিনবোৰ এইটো এতিয়া যোনটো টাইম আছে ক'ত আহিব তোমাৰ একবাৰ গুচি গ'লে গুচি গল আৰু নাহিব আৰু সেইটোৱে আৰু
হয় হয় এবাৰ গুচি যোৱাৰ পিছত টাইমবোৰ দুবাৰ নাহে না তোমাৰ এটা টাইম গুচি যোৱাৰ পিছত ত তাৰমানে ঘূৰি নাহে যেতিয়া তুমি ধৰি ল মই এটা ধৰণ দিছো তোমাক ক্লাছ টেনৰ বছৰতো গল যোৱাৰ পিছত তুমি আৰু ক্লাছ টেনৰ বছৰতো ঘূৰি নাহে তুমি পাছ কৰিলা মেট্ৰিক দিলা পাছ কৰিলা পাছ কৰাৰ পিছত তোমাৰ সেই বছৰতো আৰু ঘূৰি নাহে যদি তুমি ফেইল কৰা তেতিয়া আহিব ঘূৰি সেই বছৰটো কিন্তু সময়খিনি ঘূৰি নাহে সেইখিনি সময় বোজি পাইছা নে
অ বুজি পাইছো বুজি পাইছো মানে তোমাৰ যেনেকা অ অ আজিকালি মানে কি হল মানুহবিলাক কি কল অ পিছত কৰিম পিছত কৰিম নিজৰ মানে গুপন থাকিব মানে কিবা কাম কৰিবৰ কাৰণে যেনে ভাবা তোমাৰ আহ কিবা ডক্তৰ বনোৱাৰ সপোন আছিলে কিন্তু মানুহবিলাকে কৈ থাকে এ পিছত কৰিম পিছত কৰিম পিছত কৰিম অলপ পিছত কৰিম না আৰাম কৰি অলপ পিছত কৰিম এনেকা ভাবি ভাবি কেতিয়া টাইমখন গুচি যায় লাষ্টত সপনো এনেকা পূৰা নহয় এনেকা মানে অলপ সপোন ভাবিছো দেই মানে পুৰা আ ধ্যানটো সপোনত দিব লাগে লাষ্ট ইয়াৰ পিছত এতিয়া বেলেগ কাম কৰিছা বেলেগ কথা এতিয়া কাম কৰা খালি ফনো চেভ বেতাৰ অ লাভ নাই আৰু তোমাৰ এইটোৱে আৰু মই ভাবো
হয় হয় তুমি ঠিকে কৈছা সপোন মানুহে দেখিব লাগে সপোন পূৰণ কৰিব লাগে ঠিকে কৈছা তুমি এই কথাখিনি হয় তোমাৰ লগত কথা পাতি ভাল লাগিল আজি মোৰো বহুত
উম দে তোমাৰ লগত কথা পাতি ভাল লাগিল নতুন নতুন বস্তু শিকিব পাৰিলো এইটো বিষয়ত কেতিয়াবা আলোচনা কৰিম ঘৰত আহি পেলাই
হয় হয় হয় নিজৰ তোমাৰ তোমাৰ পৰা নাজানো কথা কথা বহুত জানিব পাৰিলো মই
উ দে ধন্যবাদ দিয়া ৰাখা
অ দিয়া দিয়া ধন্যবাদ